হেল্ল' অ অ শুনিছো। তুমি?
শুনিছো শুনিছো। কি কৰিছা?
মই তোমাৰ এইয়া শুই উঠি মুখখন ধুই গম পানী এগিলাচ খাইছোঁ। তুমি?
মই উঠা সময় হ'ল বাৰু, উঠি মেলি ভাত বনাই আছোঁ মাঁহত পথাৰলৈ গ'ল।
অ অ বতৰ ভালনে বাৰু সেইফালে?
বতৰ মানে ৰ'দ নাই এতিয়া গোমা হৈ আছে বতৰটো। কিনো ভাল বুলি ক'বা কি বেয়া বুলি কবা।
ডাঁৱৰীয়া আমাৰ ফালে কিন্তু, বৰষুণ দিয়া মানে চাঞ্চ আছে বহুত।
অ ডাঁৱৰীয়াতো হয় বাৰু ডাঁৱৰীয়া আমাৰ ফালেও হৈ আছে।
অ আজি ৰুবলৈ ভাল হ'ব নেকি অকণমান বতৰটো।
আজি ৰোৱনীখিনিৰ ভাল হ'ব। কালি তোমাৰ যি ৰ'দ দিছে
অ অ তাকে কষ্ট হয় ন ৰদো দিলে বহুত।
অ মানে গোটেই দিনটোত পথাৰত থাকিব নোৱাৰিতো।
আৰু গ-গৰমত বিশেষকে মানুহৰ বেছি হেৰি হয় ন।
সেইোটোৱে। গৰমত আৰু মানুহবোৰৰ মানে কি আৰু কাম কৰি অশান্তি লাগে ন, গৰম ইফালে গৰম দি থাকিব কামত তোমাৰ ভালকৈ মনোযোগটো দিবও নোৱাৰি।
উম উম।
এনেকুৱা বতৰে ঠিক আছে। সৰু কিন কিনিয়াকে বৰষুণ দি থকাই হওক বা তেনেকুৱা কিবা কিবি।
তেনেকে হ'লে ৰুব পাৰি মই মানে আগতে আহি এনেকুৱা বতৰত ৰুইছো ন, আমাৰ মাঁহত মা মাহঁতে ব বহুত টাইম ৰুব পাৰে এনেকুৱা বতৰ হ'লে।
অ এবাৰ চব ৰুৱণিয়ে একে কথা ৰ'দ দিলে সিহঁতে মানে নোৱাৰে তো। কাৰণ আমাৰ এইফালৰ মানুহখিনিয়ে সেইটো পৰিৱেশত নাইতো। আমাৰ এতিয়া ছিজনেলহে হয় চব বস্তু ন ৰ'দটো
ৰ'দটো সহ্য কৰিব নোৱাৰে নহয় আমাৰ ইয়াৰ মানুহে ইমানকে।
কেতিয়াবা ৰাতি বৰ বৰষুণ কেতিয়াবা দিব
তাকেহে, বাকী খবৰ কোৱা ভালে নহয়?
খবৰ মোটামুটি ঠিকে আছে আৰু এয়া ৰান্ধনী পাল আছে ভাত বনাই আছো।
অ বনাব লাগে জুইতহে বনোৱা ন তুমি?
জুইত জুইত আমাৰ মানে গেছত দেউতাই খাবলৈ ভাল নাপায় মানে, খাবলৈ ভাল নাপায় মানে কি আৰু কেতিয়াবা ইমাৰজেৰ্ঞ্চিত বেলেগ কথা। এতিয়া পথাৰৰ পৰা আহি কেতিয়া বা জুই ধৰিবলৈ এলাহ লাগে, তেতিয়া মানে আমাৰ ডাইৰেক্ট সেয়াতে বনি যায় আৰু গেছতে বনাই দিয়া হয়। এইটো বেলেগ কথা।
অ অ এ তুমি সেইটো কি
তুমি এনে হেৰি-চেৰি কৰা নাই, এক্সাৰচাইজ চাইজ কৰা নাই, ৰাতিপুৱা শু উঠি মেলি বা
এ এক্সাৰচাইজ মাজতে কৰিছো ছিলো দেই মানে মই যেতিয়া তোমাৰ মামাৰ ঘৰত আছিলো পঢ়ি মানে বেলেগ কাম নাথাকেতো তোমাৰ চব পঢ়া খোৱা খোৱা সেইগবিলাক কামে তেতিয়া কিন্তু দৈনিক এটা ৰুটিনত কাম কৰিছিলো মানে তোমাৰ সেইখিনি তুমি যি চাইজৰ কথা যে কৈছা এতিয়া। পথাৰলৈ যোৱা কিবা কিবি কাম ৰাতিপুৱাৰ পৰা দেখোন ৰাতিপুৱা। ছটা বজাত উঠিছোঁ গা পা ধুইছোঁ ধুই পেলাই এতিয়া। ভাতত লাগিছো ইটো সিটো কাম কৰিছোঁ ঠাই শাৰিছো গতিকে মই ভাৱো এনেকুৱা সেয়াত এক্সাৰচাইজৰ ইমান প্ৰয়োজনীয়তাটো নাই।
নাই আচলতে কাম খিনি কৰি থকা হয় যে।
সেইটোৱে, সেইটোৱে কিন্তু এই বোৰ বস্তু ভাল দেই মানে তোমাৰ কিছুমান জীৱনৰ মানে সৰু সৰু কামৰ পৰা কিন্তু আমাৰ বহুত ডাঙৰ এটা সফলতা বা এটা।
এ আচলতে সৰু সৰু কামৰ পৰা এটা ভাল, ভাল ভাল অভ্যাস গঠিত হয় ন ধৰা তোমাৰ কি হয় আমি বস্তুবোৰ আচলতে লক্ষ্য নকৰোঁ ৰাতিপুৱা। পুৱা শুই উঠা পৰা ধৰি ৰাতি শোৱালৈকে আমি কিছুমান সৰু সৰু কাম কৰি থাকোঁ ধৰা এনে তেনেকুৱা এনেকুৱা, এনেকুৱা আচলতে কাম কৰো যোনবিলাক ধৰা জীৱনত। বহুত বেয়া মানে বেয়া প্ৰভাৱ পেলাই আমি ইমান গুৰুত্ব নিদিওঁ। কিন্তু সেইবিলাকে কেতিয়া আচলতে অভ্যাস হৈ যায়। বা কেতিয়া আমাক মানে ইমান খিনি এ ধ্বংস। কৰি দিয়ে আমি গমেই নাপাওঁ ধৰা আজিকালি কি। আজিকালি মানুহ বিলাকে ৰাতিপুৱা শুই উঠিয়ে কি কৰে বহুতে। দুই মিনিটৰ কাৰণে মোবাইলটো চাওঁ বুলি এনেকে ল'ব। তাৰপিছতে তোমাৰ বিচ-বিচনাতে বহুত দেৰি মোবাইল চাব এদিন এদি দিন দুদিনকে কৈ, কৈ, কৈ এইটো মানুহৰ অভ্যাসেই হৈ যায় গম পাইছা।
এইটোৱে মোৰে এতিয়া কি হৈছিলে শুনিবা মোৰ মানে চাইনাছৰ। প্ৰব্লেম এটা আছিলে দেই তোমাৰ মই ক্লাছ টেন মানত পঢ়ি থাকোতে নে এইটো চাইনাছৰ প্ৰব্লেমটো হৈছিল তাৰ পৰা চশমা ল'লো। চশমা লোৱাৰ পৰা যেনিবা ভাল হ'ল মাথা বিষটো ভাল হ'ল। কিন্তু মাজে মাজে মানে মই চকুৰ প্ৰব্লেম এটা মানে পাই থাকোঁ নথকা নহয়। তাৰেপাছত। এতিয়া ৰাতিপুৱা মই যিদিনাখন ৰাতিপুৱা তোমাৰ উঠি পেলাই এই তুম-তুমি কোৱা ধৰণে। মানে মোবাইলটো চালোঁ। চাই দিয়াৰ লগে লগে বহুত সময় কেনে কেনো গুচি যায় গমেই নাপাওঁ সেই তেনেকুৱা। যিদিনা হয় নহ সিদিনাখন মোৰ গোটেই দিনটো মানে হাঁচিয়াই থাকিব লাগিব। নহ'লে চৰ্দি। চৰ্দি লাগি থাকিব তে-তেনেকুৱা কিছুমান মানে প্ৰব্লেম হয়।
হয়, হয় মোক সেই-সেইখিনি কথাখিনি মানে সৰু, সৰু মানে। কাম বিলাকে কেতিয়া মানে অভ্যাস হৈ যায় আমি গম নাপাওঁ গম পাইছা নে নাই। এতিয়া সেই কামখিনি। কামখিনি, কামখিনি যদি ভাল হয় তেনেহ'লে আমাৰ অভ্যাসটো ভাল হ'ব। তেতিয়া আমাৰ আচলতে আগুৱাই যোৱাত আচলতে সুবিধা হ'ব।
এ তুমি এটা কথা চাবা দেই আগতে আমাৰ ৰাতিপুৱা মানে। আমি কি হয় মই, মই মানে মোৰ ক্ষেত্ৰত কৈছো মই। আগতে মাহতে যেতিয়া ঠাণ্ডা দিন আহে তেতিয়া খুব সোনকালে মোক মানে উঠাই দিয়ে দেই। এইটো কাৰণে নহয় যে তই পঢ়। কিবা কিবি কৰ সেইটো কাৰণে নহয় মোক মানে খুব সোনকালে উঠাই দিয়ে। আৰু মানে লগৰ কেইটাৰ লগত দৌৰিবলৈ পঠাই সৰু থাকোতে নি নিজৰ চুবুৰীটোত এক পাক মাৰিলে আমাৰ ভাগৰ হৈ যায় গোটেই টোপনি, টোপনি লাগে। তাৰপিছত তেতিয়া মানে সেই দেউতা মাহতে মানে সময়ত মানে সেই ঠাণ্ডা দিনত। একদম সোনকালে নিজে উঠে মোকো উঠাই দিয়ে এনেই হ'লে ল'ৰা-ছোৱালীবোৰ দেখিছা নে নাই আজিকালি ল'ৰা-ছোৱালীবোৰ দেখিছা নে নাই। আঠটা বজালৈকে শুব চাৰে আঠটাত গা ধুব মাকে যেনে তেনে ভাত খোৱালে খুৱাই পেলাই স্কুললে পঠালে আজৰি দায়িত্ব কিন্তু আমাৰ তেতিয়া আকৌ সেইয়াত। ৰাতিপুৱা সোনকালে উঠাই দিয়ে লগৰ কেইটাৰ লগত। দৌৰোংগে দৌৰি আহি পেলাই মুখ হাত ধুই চাহ খাই পেলাই সেই পঢ়া টেবুলত বহোঁ সেই যে অভ ভ্যাসটো এই তোমাৰ ৰাতিপুৱা সোনকালে উঠা ঠাণ্ডা দিনতো এলাহ নকৰা সেইটোৱে কিন্তু এই পঢ়াৰ ক্ষেত্ৰত কিন্তু বহু বহুত মানে সুবিধা কৰিছে আজিকালি লৰা ছোৱালীবোৰ চাবাচোন সিহঁতে ৰাতিপুৱা যদি সোনকালে উঠে সিহতৰ টোপনি পূৰ নহয় ৰাতি দেৰিলৈকে থাকিলে গোটেই দিনটো কেলেং মেলেং কৰি থাকিব কিন্তু আমাৰ দিনত আকৌ সেই তেনেকুৱা হোৱা নাছিলে কাৰণ আমাৰ অভ্যাস সৰুৰ পৰা কৰাইছিলে
অ' অ' এ এতিয়া ৰাতিপুৱা ৰাতিপুৱা সেই সোনকালে শুই উঠা অভ্যাসটো আচলতে বহুত ভাল হৈ ভ গম পাইছে নে ৰাতিপুৱা শুই উঠিলে ৰা ৰাতিপুৱা শুই উঠে আজিকালি কি হয়। ৰাতিপুৱা মানে সোনকালে শু উঠিলে এটা আ মানে তোমাৰ এনাৰ্জিত বেলেগ ধৰণৰ ফিল কৰা হয় ৰাতিপুৱা মানে মানে পৰি পৰিৱেশটো বতাহ হওক। বা গোটেই আহ আচলতে প্ৰাকৃতিক পৰিৱেশটো একদম পুৰা নীৰৱ হৈ থাকে বা তোমাৰ গোটেই আমি যদি চাৰি বিক চাবলৈ যাওঁ গোটেই ইমান তুমি হাৱাতটো কি হৈ থাকে গম পাইছানে নাই। অক্সিজেণ্টেড হৈ থাকে মানে গোটেই ৰাতিটো মানে ধৰা ইমান খিনি বায়ু খিনি প্ৰদূষিত নহয় দিনত যিমান খিনি মানুহে প্ৰদূষিত কৰে ৰাতি তোমাৰ গছ গছনি গোটেই কাৰ্বন ডাই অক্সাইড খিনি শুহি লৈ অক্সিজেন খিনি আচলতে পৰিমামানটো বঢ়াই থোৱা থাকে ধুনীয়া আচলতে ৰাতিপুৱা ৰাতি এতিয়া আৰু কি হয়। ৰাতি ৰাতিলৈকে যদি বেছি দেৰিলৈকে যদি চাই থ মোবাইল চাই বা বিভিন্ন কামত যদি ব্যস্ত হৈ টোপনি ক্ষতি কৰি কামবোৰ কৰি থাকে।
অ'
ৰাতিপুৱা শুই উঠাটো যদি দেৰি হয় এতিয়া চাবা। তুমি ৰাতিপুৱা চা বা মানে জোকৰ সময়ত আৰু ধৰা অকণমান সোনকালে চাৰে চাৰিটা বজাত এবাৰ উঠি ছবাৰ চ নটা বজাত এবাৰ উঠি ছাবা কিমান আচলতে পাৰ্থক্য হয় গম পাইছা নাই কেতিয়াবা ৰাতি ৰাতি ৰাতিপুৱাই যদি দিনটয়ে যদি আচলতে আচলতে ভালকে আৰম্ভ নহয় নহয় গোটেই দিনটো কেলেং মেলেং লাগি থাকিব আচলতে দুৰ্বল দুৰ্বল লাগি থাকিব। সেইটোৱে তুমি যে ক'লা ৰাতিপুৱা শুই উঠি মোবাইলটো চাই দিলা অকমান অক অকমান সময়ৰ কাৰণে। তাৰপিছতে দিনটো আচলতে হাত চেৰাই থেকোতে গ'ল। বা শৰীৰতটো দুৰ্বল দুৰ্ব লাগিলে গম পাইছা। সেইখিনিয়ে আচলতে কথাখিনি। আমি মানে কি কৰিব লাগে সৰু সৰু অভ্যাসবোৰ গঢ় দিব লাগে গম পাইছা। যেনেকে ধৰা দুই মিনিট ধৰা ৰাতিপুৱা শুই উঠি দহ মিনিট মোবাইলটো চোৱাৰ সলনি আমি যদি অকমান আচলতে ধ্যান কৰিলো। বা অকণমান যদি অযোগ্য অভ্যাস কৰিলোঁ বা অকণমান খোজকাঢ়িলোঁ। সেইটো ধৰা এটা এটা অভ্যয়াসৰ পৰিৱৰ্তে আন এটা অভ্যাস গঢ় দিলো হয় নে নহয়। তাৰ পিছত তাৰ পিছত তাৰ পিছতে ধৰা মই জুন্তু কোলোৱে ৰাতি বেছি ৰাতি দেৰিলৈকে মোবাইল চোৱাটো কথা কলো তাতকে মই অকণমান সোনকালে শুই দিলো ৰাতিপাৱা অকণমান সোনকালে উঠিলো উঠিলো হয় নে নহয় যেতিয়া আচলতে আমনি লাগে তেতিয়া মানে ধৰা কিবা এটা কামত যেতিয়া কিবা এঘামি হৈ যায় তেতিয়া মোবাইলটো চোৱাটো বেলেগ কথা। এনে মনো দিনটো আচলতে সময় ইমান আমাৰ একেবাৰে বেছি নে। যে আমাৰ ইমানো একেবাৰে কাম নাই নে যে মনোৰঞ্জনৰ কাৰণে আমি মোবাইলটোকে দিনটো আচলতে হাতৰ পিটি পিটিকি পিটিকি বহি থাকিম হয়নেে নহয়।
উম। মই কি ভাবো গম আছা এই বস্তুখিনি যে আমি সৰুৰ পৰা আমাৰ শিশু বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বুজাব লাগে। বৰ্তমান সময়ত এটা বহুত বেয়া অভ্যাস হৈ আছে যে মাক বাপ বাপেকৰ ব্যস্ততাৰ বাবে এ ল'ৰা ছোৱালীক মাকৰ ফোনতটো দি দিয়ে বাপেকৰ ফোন টো দি দিয়ে দি দিয়াৰ ফলত কি হৈছে আজিকালি তুমি প্ৰায় ক্লাছ নাইন টেনলৈকে পোৱা এনেকুৱা কোনো ষ্টুডেন্ট নাথাকে যাৰ চকু ক'ত চছমা নাই সকলোৰে এযোৰ এযোৰ চছমা যে তাৰ কাৰণটো কিন্তু সেই শৈশৱৰ বা মানে সৰুকালৰ সেই টিভি টো আৰু ফোনটোৰ পা আহিছে বুলি মই ভাবো, কিন্তু আমাৰ সময়ত আকৌ সেই তেনেকুৱা যিহেতু মানে ডিভাইচ নাছিলে আমাৰ মা হাঁহি উঠা কথাটো হৈছে আমাৰ মা, দেউতাৰ হুটৰ আজিলৈকে এটা হেৰি নাই ফেচবুক একাউন একাউন ই ইনষ্টাগ্ৰামটো বহুত দূৰৰ কথা ফেচবুক একাউণ্ট এটা নাই কিন্তু আজিলৈকে। কিন্তু এতিয়া তুমি মোৰ বা এজনীৰ এটা লৰা জন্ম হৈছে ল'ৰাটোৰ নামত সিদিনাখন মই দেখিছো এটা ইনষ্টাগ্ৰাম খুলিছে মানে ষ্টেটাচ দিছে মোৰ নিজৰ ইনষ্টাগ্ৰাম নাই ইমান। সময় দিব নোৱাৰো, এই ইনষ্টাগ্ৰামৰ মানে তোমাৰ এই জন্ম হোৱা এই তোমাৰ তিনিমহীয়া শিকুটোৰ এটা ইনষ্টাগ্ৰাম খুলিছে তাতে মানে সৰু কালৰ তাৰ পোষ্টবোৰ দি থৈছে যাতে সি পিছত চালোঁগৈ কিন্তু এইটো বাৰু ভাল সংস্কৃতি হয় নে।
অ', এতিয়া সেই কথাটো আচলতে আহ জেষ্টটো দুটোপূৰ্ণ কাৰণ আজি আজি কালি মানুহে একেবাৰে ঘৰত পূহা নিজৰ কুকুৰটো লোকে আজিকালি যে ইনস্থাগ্ৰাম খুলি দিয়ে। গম পইচা নাই, মইতো বহুত দেখিছো নিজৰ আচলতে পেট লগ যোনবিলাকে পেট বা নিজৰ আচলতে জীৱ জন্তু সিহঁতৰ নামতো এটা এটা একাউণ্ট থাকে আজিকালি। গতিকে কথাখিনি কথাখিনি এনেকুৱা ধৰণৰ মানুহে হে সেই ফটো খিনি আচলতে তেওঁতো নিজৰ একাউন্টতো আচলতে এজেক তাৰ মানে তই আহ। সবে কৰি থব পাৰিলে তেনা ছচিয়েল মিডিয়াত বোলে তেওঁ চছেভ কৰিব বদিছে হেতু বেলেগ কথা। ডাঙৰ হলে সেইখিনি হেৰি হব সবে কৰিব বিচাৰি যদি নিজৰ একাউণ্ট কৰিব পাৰিলে কিন্তু একেটা সৰুতে আচলতে সামাজিক মাধ্যমৰ প্ৰয়োজনীয়তাটো কি।
উম
এটা সৰু আচলতে ল'ৰা, ছোৱালীক পঢ়ি থকা এটা' মানে ছাত্ৰ, ছাত্ৰী সকলক।
হয়
সামাজিক মাধ্যমত পৰিজনতাতটো কি আছে তেওঁলোক। তেওঁলোকৰ আচলতে সেইখিনি কি হয় আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰা আচলতে প্ৰকৃত উদ্দেশ্যটো গম পাওঁ নে নাপাওঁ। বয়সতটো গম পাওঁ নে নাপাওঁ সেইটো জেষ্টটো দুটোপূৰ্ণ ধৰা কিছুমানে ক'ব আমি
গুৰুত্বপূৰ্ণ কথা ন আজিকালি মই এটা কথা কওঁ শুনা এই তুমি যে ক'লা। কুকুৰৰ নামতো মানুহে মই সম্পূৰ্ণ বিৰোধিতা কওঁ এই কুকুৰ পোহা মেকুৰী পোহা এই বস্তুখ মই সম্পূৰ্ণ বিৰোধিতা কওঁ তুমি কি অ', আমাৰ সমাজত দহজনে মোক হাঁহিব পাৰে বোলে এ কুকুৰটো পুহিছে য়ি তেনেকে কৈছে একচোৱেলি নহয় আগতে আমাৰ মেকুৰীতো যি কি নহওঁক কুকুৰ কিন্তু আমাৰ ঘৰলে সোমাবলৈ নিদিওঁ। দিয়া হৈছে আছিও আজিও পৰ্যন্ত আমাৰ কুকুৰ, মেকুৰী কো আমাৰ ঘৰ নিষেষ কাৰবাৰ যদি আহেও। এ কোনবাই পুহিছে সিহঁতৰ কুকুৰ, মেকুৰী যদি আমাৰ ঘৰলৈ আহিযায় আগতীয় আমি জনাই দিও যে আমি এইবোৰ বস্তু বস্তুৰ পৰা আঁত কাৰণ এইবোৰ বস্তুৰ পৰা বেমাৰ হয় গম পাইছ নাই বহুত মাৰাত্মক বেমাৰ
বেমাৰ হয়।
মানুহে এই কথাখিনি বুজি নাপায় নে আৰু ইমানো অশিক্ষিত নহয় নহয় যে এইবোৰ কথা তেওঁলোকে বুজি নাপায় বহুতে এইটো ভুল
অহ। অ', আজি আজিকালি মানুহে তোমাৰ একেবাৰে মানে কি হয় মানে কুকুৰ, মেকুৰী নামত আজিকালি ইমান আচলতে ব্যক্তিগত কথা আমি কব যাব নোৱাৰোঁ। কিন্তু আজি বাটত পৰি থকা বাটত বহি থকা আজি মানুহ সৰু ল'ৰা এটা সিহতৰ খাবলে দিবলে এসাঁজ ভাতৰ পইচা নাই অহ নাই সময়ো নাই আচলতে সকাহ দিবলৈ কিন্তু ঘৰত সেই পুহি থোৱা কুকুৰটোৰ নামত আজি হাজাৰ হাজাৰ টকা ডেইলি তোমাৰ সিহঁতে খৰচ কৰি থাকে এতিয়া তুমি কোৱাচোন বাৰু মানুহৰ গুৰুত্বটো আটাইতকৈ বেছি নে